শুনিছোঁ শুনিছোঁ। আছো ৰ'বা! এনেই আছো এতিয়া।
আচ্ছা মই এনেই আছো ৰ'বা।
হয় নেকি?
অ'!
ভাত, কিবা খালা নে?
অ' ৰাতিপুৱা তোমাৰ এই চাহ আৰু বিস্কুট খালোঁ। তাৰপিছত এই অলপমান আগত আৰু ৰুটি আৰু কণী চব্জি খালোঁ, পেট ভৰি আছে পুৰা।
হয় নেকি?
উম, মানে আজি ৰাতিপুৱাই উঠিছো ছটা মানতে উঠিছো ছটা মানত। উঠি কিনে তোমাৰ অলপ ফুটবল খেল চালোঁ তেনেকুৱাই।
অ' ছয়টাতে উঠিছে নেকি? মইয়ো উঠিছো আজি সোনকালে উঠিছো। বাকী ক'তো ফুৰিব যোৱা প্লেন কৰা নাই নেকি? মানে ফুৰিবা যোৱা?
আহ' খুৰ-ফুৰিব যোৱা তেনেকে প্লেন নহয় মানে। ফোন আহে গুচি যাওঁ আৰু, মানে প্লেন কৰি থ'লে তুমি চাবাচোন, কিবা এটা প্লেন বনাবা কেনচেল হৈ যায়
নহয় নহয় তোমাৰ মানে লং জাৰ্ণি বিলাকত মানে য'ত দূৰত যাম আমি সেইবিলাক জেগাৰ কাৰণে
অ' লং জাৰ্ণিৰ কথা কৈছা?
অ' এইবিলাকৰ কাৰণেটো প্লেন কৰিব লাগিব।
অ' লং জাৰ্ণি ডিচেম্বৰ মানত আছে তুমজাং যোৱা প্লেন তাৰে আগত ফেমলিৰ লগত দাৰ্জিলিং যোৱা প্লেন আছে। কি'বা হয়।
দাৰ্জিলিং জুল আগষ্ট আগষ্টৰ ফাৰ্ষ্ট মানত যোৱাৰ কথা আছে।
ডিচেম্বৰত গলে, ডিচেম্বৰৰ হেৰি কৰিছো প্লেন কৰিছে এখেতে।
অ' সেইটো কাৰণে সেইটো কাৰণে আগৰ পৰাই কৰি থাকো। মানে প্লেন নহয় মানে ইয়াতে এ নহয় নহয়, প্লেন প্লেন বুলি নহয় মানে এটা ভাবি থৈছো আৰু যাম বুলি তাতে। লগৰ বিলাক মিলি কেনে।
তুমি যাক এতিয়া, যা- যাব পাৰিবা এতিয়া।
ফা- ফাটি যাব গৰমত, ট্ৰেকিং কৰা যায়।
এ, ট্ৰেকিং ধুনীয়া তাত। তুমি ধুনীয়া এতিয়া সেৰিত। দি আছে, বৰষুণ দি আছে, তোমাৰ তাত। বৰষুণ, বতাহ ধুনীয়া আৰু।
বৰষুণতো ট্ৰেকিং কৰা বেয়া ন'! পিছল হৈ থাকে ন'।
বেছি বৰষুণ নহয়, বতাহ দি আছে, তাত ঠাণ্ডা আছে এতিয়া।
হয় নিকি?
উম, মই পাইছোঁ, যোৱা এটা সেৰিত পাইছোঁ। কোনোবা গৈছিল। অ'! হয়, হয়, ছচিয়েল মিডিয়াত মানে তোমাৰ। তাত দেখিছোঁ, ইউটিউবাৰ এটা গৈছিল তাত।
তেনেকুৱাই। বাকী কোৱা, তুমি ক'ৰবাত যাবানে?
মইতো শ্বিলং যাম-যাম বুলি ভাবিছিলোঁ! মানে, লগৰ নাই দেখোন তেনে
যোৱা-যোৱা, যাম-যাম বুলি ভা-ভাবি লাভ নাই। সময় পাৰ হৈ যোৱাৰ পিছত যাবা?
নহয়, লগৰ এটাক লগত ধৰিছোঁৱে, সি কৈছে, নেক্সট মাহত যাব বুলি কৈছে।
উম! বেছি লগৰৰ লগত ৰখি থাকিলেও লাভ নাই। তুমি, তিনটা-চাৰিটা লগৰ লগ হ'বা। হৈ যোৱাৰ পিছত গুচি যোৱা।
এই তিনিটা নহয়, দুটা হ'লেও পাৰি যাব।
অ'!
তেনেকুৱাই।
বেছি লগৰ লৈ গ'লে, বেছি গেডেৰিঙে হয়।
হয় নিকি?
উম! মানে, চ-চবতে চাবাচোন? টাইম নিমিলিব, কিবা নিমিলিব। সেইটোকাৰণে মইতো মো লগৰ এটাক ফোন কৰোঁ, ক'ৰবাত গ'লে। ই যদি ফ্ৰী থাকে যাওঁ। নহ'লে নাযাওঁ, তেনেকুৱাই।
মানে, লগৰটোক লগ ধৰিছিলোঁ যে, আজি প্ৰথমবাৰ তোমাৰ সেৰি যাওঁ, শ্বিলং। ই ক'লে মানে, তাৰে বোলে অলপ, পইচা-পাতি কম আছে, এইটো মাহত।
অ' পইচা-পাতি কামটো বেলেগ। আৰু কিছুমানে, কামৰ বাহানা দিয়ে যে এইটো মোৰ খং উঠে-খং উঠে পূৰা।
উম, কিছুমানে মানে, পইচা খৰচ কৰিব নোখোজে, এইবিলাকে।
অ'! এই-এই, এইটো কাৰণে কামৰ বাহানা দিয়ে। আৰু কিছু, কিছুমানে কয় মোৰ, পইচ চা নাই, কেইদিন পিছত যামে্ঋ। এইটো বাৰু ঠিক আছে, কথাটো হয় নে নাই?
উম, উম! কিছুমানে ভাবে এই, কথা ই ইমান পইচা যাব, তিনি-চাৰি, পাঁচ হাজাৰ টকা যাব। কি দৰকাৰ?
তাৰপিছত, এবাৰ মই, কিবা এটা পায়ে যাম।
অ'! নগ'লেই ভাল, তেনেকুৱাই।
অ'! কিছুমান বুলি নহয়, প্ৰায় ভাগ মানুহৰে আজিকালি, মাইণ্ডছেট এনেকুৱা হৈ গৈছে। এ, ফুৰিব যোৱাতকে, ক'ৰবাত বেলেগত যাম, ফুৰ- ফুৰিব গ'লে ইমান পইচা যাব।
উম, ফুৰিব গ'লে ভাবে আৰু ফুৰিব গ'লে তোমাৰ চাৰি - পাঁচ হাজাৰ টকা যাব। তাত থাকি মই, হাজাৰ টকা এটা খৰচ কৰি, ইয়াত খানা খাই দিব। বাৰু নিজে- নিজৰ জাগাত মানে হাজাৰ টকা দি খানা পিনা খাই দিব আৰু। তেনেকুৱা ভাৱে তোমাৰ।
উম প্ৰায় ভাগ মানুহবোৰে তেনেকুৱাই ভাবে আজিকালি।
হয়।
আৰু কিছুমানে হয়, কি কিছুমানে যদি যাব মন আছে- পইচা নাই, এই তোমাক কব এনেকুৱা যে ভাই পইচা নাই কেইদিনমান ৰখ তাৰ পিছত যাম।
হয়।
তেন্তে এইটো এইটো কথা কলেও মই বেয়া নাপাও ভালে পাওঁ। অ পইচা নাই কেইদিনমান পিছত যাম। কিছু কিছুমানে আছে ডাইৰেক্ট কব এ ভাই মই কামৰ পৰা ৰেহাইয়ে নোপোৱা হৈছো অ। কেনেকে যাম বোলে।
তাহাতিও কয় বহুতে সেনেকে কয়।
অ কি কমেডি কৰিবা। এতিয়া চবে কামে কামে ব্যস্ ত' চবৰে বেলেগ বেলেগ নাটক, সেইটো কাৰণে মই প্লেন বনোৱাই বাদ দিছোঁ।
বেলেগ বেলেগ ধাৰণা এতিয়া, খানা চানা তোমাৰ বহুত- দিন হোৱা নাই মানে তোমাৰ এনে- হিচাপত পিকনিক টাইপত খানাও হোৱা নাই, গাঁৱত আগতে খাইছিলোঁ এতিয়া ত-
হয় হয় এটি এতিয়া- এতিয়া তুমি লগ ধৰিবা এক জানে কি কব এ কামৰ পৰা আহাতে ইমান লেট হয়। তাৰপিছত খানাটো কেনেকে খাম? তাৰপিছত ৰাতি- পুৱা খানা খুৱাতে ৰাতি হ'ব, শুম কেনেকে ৰাতিপুৱা উঠিম কেনেকে, বহুত নাটক দিব।
আজি চাওঁ বাৰু সুধি দুজন মানক আজি ৰবিবাৰ ন।
অ আজি আজি আজি কি জানি ঘৰত- ঘৰতে আছে চবে বেছিভাগে, হয়।
তাৰমানে সুধি চাওঁ বাৰু ৰাতিকে এটা খানা- খানা খাই দিব পাৰি যদি খাই গোটেই গেটাই লগৰ।
হয় পাৰি পাৰি খা খানা খালে কি দি খাবা আজি?
চাওঁ ৰবা কি বা হে লগৰ গিটাই গাহৰি গাহৰি খাই মাছ গাহৰি হ'ব গাহৰি হ'ব ব্ৰইলাৰ-
অ ছাগলী নাখায় ন।
ছাগলী খাওঁ খাই ছাগলীৰ অলপ- তোমাৰ দামটো বেছি নহয়।
গাহৰিৰো ত একেই প্ৰায়।
গাহৰি চাৰিশ টকা।
হয় এচ কিলো।
কিলো।
অ আত্ছা ছাগলী-
ছাগলী পাঁচশ।
উম।
তেনেকুৱা
আমাৰ ৰাতিপুৱা আনিছে পাঁচ এ এ আঠশ টকা আনিছে। কিলো
দামটো বহুত হৈ গৈছে এতিয়া। উম।
তুমি এনে ৰাতিপুৱা, ৰাতিপুৱা বজাৰ কৰি পাইছা ন? মানে ফ্ৰেছ চব্জি বা ফ্ৰেছ মাছ, ফ্ৰেছ মাংস কি পাইচা?
অ নাই, নাই, ৰাতিপুৱা কিনি পোৱা নাই। তোমাৰ ৰাতিপুৱা, ৰাতিপুৱা বজাৰত তেনেকে নাযাওৱেই
মানে কাৰোবাৰ বিয়া হ'লে যোৱা নাই নেকি? বিয়াটো মানে ৰাতিপুৱাই বজাৰবোৰ কৰে।
অ, অ। অ, বিয়াত যাওঁ বিয়াত মানে তোমাৰ বিয়া বিলাকত ৰাতিপুৱা ছাগলী কাটে নহয়?
অ তাকেত, দেখিছা ন?
অ কিয় নেদেখিম? আমাৰ নিজৰে কৰিছে এইবিলাক আগতে ঘৰত।
এ তাকে কৈছোঁ, মই এইটোয়ে সুধিছোঁ তোমাক।
অ সেইটো দেখিছোঁ সেইটো তোমাৰ ভাল লাগে সেইটো চাই।
ৰাতিপুৱা বজাৰবোৰ কৰে ন, ছাগলী বাৰু ঘৰতে কাটে বা বাকী মাছ চাছ লৈ আহে ন। মাছ লৈ আহে, চব্জি লৈ আহে, মাছৰ মা মাঠা লৈ আহে মূৰী ঘণ্টৰ কাৰণে, হয় নে নাই? এইবিলাকতো ৰা ৰাতিপুৱাই বজাৰ কৰে ন, মই কি - কেতিয়াবা বহুত কৰি পাইছো যেন তেনেকুৱা বিয়াৰ বজাত ৰাতিপুৱা।
হয় নেকি?
অ। তাৰপিছত আ আ আৰু এটা মাছ আনে ন সৰু মাছ। বেগ বেঙনা দি নেকি কিয়ে দি বনাই যে
সৰু মাছ মানে তাৰ মা আমাৰ ইয়াত কিন্তু মাথা বিলাকেদি তোমাৰ মুৰী ঘন্তা বনাই।
অ, আমাৰ তাতো বনাই।
মুৰীঘণ্টা বনাই, বেলেগকে আৰু খাৰ সেনেকে হেৰি নকৰে।
হয়, হয়।
এনেকে।
তেনেকুৱাই মানে, তুমি মূড়ীঘন্টা খাই ভাল পোৱা নে? মইতো বিৰাট ভাল পাওঁ।
ভাল পাও, মোৰো ভাল লাগে বাৰু।
উম, বঢ়িয়া লাগে। কিবা বেলেগে টেষ্ট লাগে ন?
বেলেগ টেষ্ট লাগে তোমাৰ।
উম। তাকে আজি আবে আবেলি ক'তবা যাবা নে?
আবেলি চাওঁ ৰ'বাচোন, যোৱাৰ প্লেন নাই বিশেষ।
হয়।
তোমাৰ শুধু, কি কৰে?
তাকে সুধি লোৱা চবকে, খা -খানা, খা -খানা, খাম যিহেতু গৈ এতিয়া আবেলি খানা খালেতো আবেলি বজাৰত যাবই লাগিব।
এ আবেলি মানে আমাৰ দেৰিকে যায় আমাৰ আঠটা মানত যায়, সাতটা আঠটা মানত।
অ, তোমালোকৰ মানে দেৰিকে বনাই কেনে দেৰিকে খাই ন।
অ, আমাৰ ইয়াত বাজি যাব, এটা বাজি যাব খানা খাওঁতে।
বাহঃ বাকী মিউজিক মিউজিক চিষ্টেম আনিবা নে?
মিউজিক এনেই কিবা সৰু সুৰা বক্স আনেই।
উম মানে সৰু সুৰা পিকনিক তাইপে হ'ব মানে আজি আৰু।
অ এনেই আৰু সৰু সুৰা অলপ, পিকনিক টাইপ মানে কৰি দিয়ে মানে বক্স এই - যিবিলাক সৰু সৰু বক্স, ডাঙৰ বক্স এইবিলাকত বাজাই দিয়ে।
খাব লাগে খাব লাগে, মাজে মাজে খাব লাগে।
চাও কি হয় বাৰু তাৰে পিছত ভবা যাব।
তাকেই।
তাৰে পিছত
মই চাওঁ ৰ'বা আজি। ক'ত যাওঁ আবেলি মানে, এতিয়াতো যাবই নোৱাৰা বৰষুণ আহিল আমাৰ ফালে।
হয়, হয়।
বৰষুণ লাহে লাহে দি আছে কিনকিনিয়াকে।
দি আছে ন'?
মই আজি চুইমিং যোৱাৰ প্লেন আছিল প্লেনটো কেনচেল কৰি দিলোঁ, প্লেনটো কেনচেল কৰি ভালে কৰিলোঁ।
হয় নেকি?
এনে আৰু তিনশ তিনশ এণ্ট্ৰি ফিজ দি কেনে চুইমিং নকৰি কেনে এনে যোৱাতকে লাভ নাই না।
অ', অ', অ'।
হয় নে নাই, কি একো যদি এক্টিভি-এক্টিভিটিয়ে নকৰোঁ তিনশ টকা এন্ট্ৰি ফিজটো দি লাভ নাই ন'।
লাভ নাই লাভ নাই, এনেই যাই যদি কি লাভ আছে, গৰমত ভালে দিয়ে।
অ' গৰমত ভাল ৰ'দ দিলে গ'লোঁ হয়।
অ', অ'।
এতিয়া ওলটা মোৰ গ'লে গাটোৱে বেয়া হ'ব, এই এই ঠাই এই বতৰত যদি পানীত নামো গৰম ঠাণ্ডা মিক্স ৱেদাৰত। গাটো একদম বেয়া হৈ যাব।
গাটো একদম বেয়া হৈ যাব, মানে এতিয়া তোমাৰ
এনেকুৱা হেৰি নাই। ঠিক আছে দিয়া ৰাখিছোঁ।
অ', অ' ভাল লাগিল তোমাৰ লগত কথা পাতি, অ', অ'।